হেল্ল', নমস্কাৰ।
অঁ, নমস্কাৰ।
অঁ, নমস্কাৰ বাইদেউ। মানে মই অঁ - এইটো মানে শিক্ষাৰ বিষয়ে অলপ জানিব বিচাৰিছিলোঁ আপুনি যাতে যদি ব্যস্ত নাই। মোক অলপ জনাব পাৰে।
অঁ, মই ব্যস্ত নাই ৰবা, মই অঁ- জনাই এ শিক্ষাৰ শিক্ষা আমি শি - শিক্ষা বুলি ক'লে আমি জীৱনত সৰুৰ পৰা - মা -দেউতা, আমাৰ যত প্ৰথম গুৰু বুলি কোৱা হয় মা -দেউতাক। মা -দেউতা অথবা অঁ, মা -দেউতা, উম। প্ৰথম শিক্ষা গুৰু মা -দেউতা, মা -দেউতা বা - শিক্ষক গুৰুসকলৰ পৰা যিবিলাক সৰুৰ পৰা - শিক্ষা পাওঁ। যেনেকৈ মা -দেউতাৰ পৰা জন্ম হোৱাৰ - পিছত আহ কথা কবলৈ শিকোঁ। অঁ, খোজ কাঢ়িবলৈ শিকোঁ আৰু বহুতো - ডাঙৰ -ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সৰু -
হয়।
লগত ডাঙৰ লগত কেনেকৈ কথা পাতিব লাগে এইবিলাক যি যি শিক্ষ - শিকোঁ আৰু সেইটো হ'ল আমাৰ প্ৰথম গুৰু মা- দেউতাৰ পৰা আমি শিকোৱা যায়।
শিকোঁ, হয়।
কাৰণ তাৰ পাছত আমি বয়স হোৱা আহ চাৰি বছৰ - উম, মানত স্কুলৰ নহলে অঁ, পাঁচ - চাৰি বছৰমানত স্কুলত যেতিয়া আমি নাম নাম ভৰ্তি কৰোঁ - তেতিয়া আমি অঁ, প্ৰথম প্ৰথমানত ক্লাছ - প্ৰথম আৰু শ্ৰেণীত অঁ, নামভৰ্তি কৰাৰ পিছত আমি - এই তাতে অ, আ, ক, খ বি- হয় শিকো। য'ত আমাৰ পঢ় হয়, য'ত আমি লিখিব - কথা কব আৰু বহুত কবিতা মা মাতিব শিকোঁ। যিয়ে আমাৰ জীৱনত আগলৈ যায়, আগলৈ যায় আহ বহুতো - সহায় কৰে আৰু উন্নতি কৰিবলৈ, আমি জীৱনত কিবা ভাল কাম কৰিবলৈ - সহায় কৰে, আমাৰ স্কুল আ বিদ্যালয়ত লোৱা শিক্ষাবোৰে যিয়ে এ জীৱনত আগুৱাই যাওঁ। সেই শিক্ষাৰ পৰা উম হয়। আপুনি জানেনে শিক্ষা বিষয়ে কিবা অলপ?
হয় মই আ যিখিনি জানো আপোনাক কৈ আছোঁ। মানে আ শিক্ষা মানে আ পোনাৰ হ'ল উম জ্ঞান বা মনোবৃদ্ধি মানে শিক্ষা যদি লাভ কৰা হয় তেতিয়া মানে আ জীৱনটোক কেনেকৈ মানে চলিব পাৰিবা। জীৱনটো কেনেকৈ ভালদৰে চ চ চ চলিবলৈ সহায় কৰে শিক্ষাই।
উম হয়।
অকল মানে পাঠ্যপুথি পঢ়িলে শিক্ষা নহয়। এইখিনি মানে সৰুৰ পৰা আপোনাৰ জন্ম হোৱাৰ পৰা মা - দেউতাই যিখিনি শিকায় আৰু প্ৰথম শিক্ষাগুৰু তেওঁলোকে মা দেউতাই হয়।
উম হয় হয়।
না আমি দেখি বা শুনি কিনে অ শিশু অৰ পৰা সেইখিনিও মানে জীৱনত এটা শিক অ শিক্ষা শিক্ষা বুলিয়ে ক'ব লাগিব।
উম উম মা মা সৰু প সৰুৰ পৰা শিক ক্ষা সেইখিনি শিক্ষা নহ'লে আমি ডাঙৰত একো
ডাঙৰ হ'লে আপুনি আ আমাৰ মানে আ জীৱনটো চলিবলৈ মানে অসুবিধা হয় আৰু, আৰু শি শিক্ষা লাভ কৰিলে জীৱনটো মানে মানে পোহৰেৰে উজ্বলি উঠিব। বা যদি শিক্ষা লাভ নকৰোঁ মানে অন্ধকাৰত থকা যেন অনুভৱ বা সেনেকুৱা তা মানে ধৰণ হৈ যাব আপোনাৰ। আনুষ্ঠানিক শিক্ষা মানে আপুনি গম পায় নেকি?
অ মই জনা মতে আনুষ্ঠানিক শিক্ষা হৈছে অ আমি স্কুলৰ ভিতৰত যিবিলাক শিক্ষা লওঁ সেইবিলাক আনুষ্ঠানিক শিক্ষা বুলি কয়, শিক্ষা গ্ৰহণ কৰো অ যেনেকৈ তাক ঘৰৰ ভিতৰত স্কুল যেনেকৈ চাৰিখন ৰুমৰ ভিত তৰত অ শিক্ষক গুৰু চাৰি বেৰ অ। হয় হয় হয়, হয় হয় অ ঘৰ এটাৰ ভিতৰত শিক্ষা লৈ যা তত শিক্ষকে আমাক শিকোৱাই, আমি শিক্ষকে আমাক আগত থাকি যিবোৰ শি
মতথকি যিখিনি আমাক শিকাই হয় বা মহাবিদ দ্যালয় বা বিদ অ বিশ্ববিদ্যালয়ত আমি লোৱা শিক্ষা বা আপোনাৰ দশমমান কিবাত আপোনাৰ দ ক্লাছ উত্তীৰ্ণ হ'লে আমি যিখন মানে আ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আমি চা টিফিকেট লাভ কৰোঁ। বা আপোনাক প্ৰমাণ পত্ৰ লাভ কৰোঁ, হয় সেইবোৰ শিক্ষাক আপোনাৰ আনুষ্ঠানিক শিক্ষা বুলি আমি জানিব পাৰোঁ।
অ অ হয়।
অনা - আনুষ্ঠানিক শিক্ষা আপুনি গম পায় নেকি?
আ মই জনা মতে অনা আনুষ্ঠানিক শিক্ষা হৈছে য'ত বৃত্তিমূলক শিক্ষা চাগৈ ন। অ' বিদ্যালয়ৰ বাহিৰত যিগিলাক শিক্ষা দিয়া হয়। যাৰ অবিহনে আমি আনুষ্ঠানিক শিক্ষা ন নাথাকিলে আমি অনানুষ্ঠানিক শিক্ষাৰ যোগে ৰ আমি নিজৰ জীৱনত অতি ভাল কাম কৰিব পাৰো যাৰ জৰিয়তে আমি পইচা উপাৰ্জন কৰি আমাৰ নিজৰ জীৱনটো চলাব পাৰো চাগৈ।
কৰিবা ব্যৱসায় আমি ভালদৰে কৰিব পাৰো যদি আমাৰ শিক্ষা থাকে।
উম, হয়, হয় আনুষ্ঠানিক শিক্ষা থাকিলে আমি অ' হয়। আনুষ্ঠানিক শিক্ষা থাকিলে আমি চৰ চৰকাৰী শিক্ষা আহ, চৰকাৰী অ' কাম কৰিব পাৰো যেতিয়া অনানুষ্ঠানিক শিক্ষা শিক্ষা থাকে আমি ব্যৱসায় আদি কৰি নিজৰ আহ, জীৱন চলোৱাব পাৰো।
অনা অনানুষ্ঠানিক শিক্ষা মানে আপোনাৰ বিদ্যালয় বা স্কুলৰ বাহিৰত মহাবিদ্যালয়ৰ বাহিৰত অ' যেনে ধৰি লওক আপোনাৰ ঘৰত ঘৰতে আপুনি শিক্ষা গ্ৰহণ কৰা।
অ' হয়, হয়, হয়।
অ' অনলাইনৰ মাধ্যমতে হওক বৰ্তমান সময়ত আপোনাৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমতে হওক। শিক্ষা গ্ৰহণ কৰা সমাজ বান্ধৱী বন্ধু বান্ধৱীৰ পৰা কি মানে কিছুমান কথা শিকা আৰু।
অ' হয়। আমি জীৱনত যেতিয়া আজ আজিকালি বৰ্তমান বহুত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিও অ' চাকৰি পোৱা চাকৰি কৰাতো সম্ভৱ নহয় সেই কাৰণে অনানুষ্ঠানিক শিক্ষাৰ জৰিয়তে আহ আমি নিজৰ জীৱনটো উম, কিবা এটা টকা পইচা উপাৰ্জন কৰিব পৰাকৈ নিজৰ, নিজৰ নিৰ্ভশীল নিজৰ ওপৰত নিজকে নিৰ্ভৰশীল কৰিবলৈ ত' জীৱনত আহ নিজকে নিজৰ ওপৰত নিৰ্ভৰশীল কৰিবলৈ আমি এ আনুষ্ঠানিক শিক্ষাৰ বাহিৰে অনানুষ্ঠানিক শিক্ষাটো লোৱাটো অতি প্ৰয়োজন। হয় জীৱনত উম, হয়।
আৰু শিক্ষাৰ গুৰুত্ব মানে কেনেকুৱা বুলি ভাবে আপুনি এজন মানুহ, মানুহক মানে শিক্ষাৰ গুৰুত্ব আছেনে নাই?
অ' শিক্ষাৰ উম, মই-মই ভা মই ভাবো যে শিক্ষাৰ গুৰুত্ব বহুত আছে এজন মানুহৰ জীৱনত যেতিয়ালৈকে এজন মানুহে নিজৰ জীৱনক সৰুৰ পৰাই একো শিক্ষা নলোৱ তেওঁ এজন ভাল মানুহ হ'ব নোৱাৰে। কেতিয়াও আহ হব নোৱাৰে এজন মানুহে যেতিয়া অ' শিক্ষা লয়।
হয়।
তেওঁ মা-দেউতাৰ পৰা শিক্ষা লয় তাৰপিছত শিক্ষা গুৰুসকলৰ পৰা শিক্ষা লয়। তেতিয়াহে তেওঁ ভাল শিক্ষা লয় তেতিয়াহে তেওঁ নিজৰ জীৱনত আগুৱাই যাব পাৰে। শিক্ষা বেয়া শিক্ষা ললে তেওঁ জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু শিক্ষা বহুত গুৰুত্ব মানুহৰ কাৰণে শিক্ষাৰ অবিহনে মানুহে আহ এইটো এই পৃথিৱীত থাকিব নোৱাৰে।
হয় মোৰ মতে আপোনাৰ শিক্ষা গুৰুত্ব হৈছে উম মানে চিন্তা ভাৱনাবোৰ মানে আপোনাৰ বেয়া চিন্তাবোৰ মানে নাহে আৰু ভাল চিন্তা বা সমাজৰ লগত কেনেকে চলিব পাৰি শিক্ষিত লোক জনে মানে সমাজখন কেনেকৈ আগুৱাই নিব পাৰি নিজৰ গাঁওখন নিজৰ ঠাইখিনি
উম হয়
আৰু ভাল কাম পোৱাৰ মানে চাকৰি সুযোগ লাভ কৰে শিক্ষা থাকিলে
অ হয় হয়
অ যুক্তিৰে হওক চিন্তা কৰি যিকোনো মানে আপোনাৰ সমস্যা আ তেওঁ সমাধান কৰিব পাৰে আৰু ব্যক্তিগত মানে আত্মবিশ্বাস বাঢ়ে শিক্ষা যদি থাকে আত্মবিশ্বাসও বাঢ়ে
অ হয় হয়
হয়
শিক শিক্ষা অতি প্ৰয়োজন মানুহৰ
হয় বহুখিনি দক কাৰ আজিকালিৰ প্ৰজন্মৰ কাৰণে শিক্ষাটো
উম আজিকালি নহয় আগৰ প্ৰজন্ম শিক্ষা লৈছিল কাৰণ শিক্ষা সৰু পৰাই যেতিয়া আমি আদিম প্ৰ আদিম মানুহ বিলাকো শিক্ষাৰ অবিহনে থাকিব নোৱাৰিছিল, তেওঁলোকে অলপ অলপ হ'লেও মা দেউতাৰ পৰা শিক্ষা গুৰু নাছিল আৰু বিদ্যালয় অ হেৰি নাছিল। কিন্তু ‌আ আগৰ দিনটো। মানুহে শিক্ষা লৈছিল গুৰু আৰু উম, গুৰু কুল আদিত। শিক্ষা লৈছিল।
আগৰ দিনত আপোনাৰ ধৰক আও গছৰ তলতে হওক তেনেকুৱা ধৰণে আপোনাৰ শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া সময়ত কোনো আপোনাৰ প্ৰমাণ পত্ৰ বা তেনেকুৱা নাছিল চাগে।
অ' আনুষ্ঠানিক শিক্ষাৰ নিচিনাকৈ বেছি ইমান ভাল শিক্ষা নাছিল কিন্তু অকমান মানুহে শিক্ষা লৈছিল আৰু।
হয়, হয়। মনৰ আপোনাৰ আ জ্ঞান বৃদ্ধি হয়।
উম, শিক্ষা নহলে জ্ঞান বৃদ্ধি নহয়ে আমি
চকুৰে চাই মানে শিকা যায়, সেইবিলাক মানে মনত থাকি যায়।
হয়, হয় আমি কিবা এটা আৱিষ্কাৰ কৰিবলৈ অ শিক্ষা অত্যন্ত প্ৰয়োজন হয় জীৱনত।
অত্যন্ত প্ৰয়োজনীয়।
আজিকালিৰ মানুহৰ শিক্ষাৰ অবিহনে থাকিবই নোৱাৰে।
হয়। শিক্ষাটো আপোনাৰ মানে এজন মানে মানুহে লোৱাটো মানে কিয় প্ৰয়োজন
অ মানুহে শিক্ষা লোৱাৰ মোৰ মতে হয়, হয়, হয় কৈ আছো আহ মানুহে অতি প্ৰয়োজন হয়, মোৰ কাৰণে শিক্ষা লোৱাটো কাৰণ এজন মানুহে এজন মানুহে যেতিয়ালৈ শিক্ষিত নহয়, তেতিয়ালৈ তেওঁ নিজৰ মা-দেউতা দেউতাকৰ সন্মান কৰিব নাজানে। আহ, জীৱনত আগুৱাই যাব নোৱাৰে, মানুহৰ লগত কথা পাতিব নাজানে। নাজানিব আৰু আহ উম, ডাঙৰ সপো সমাজৰ লগত চলিব নাজানিব এ আৰু সে-সেনেকৈ নাজানিব সেই সেইকাৰণে আৰু বেছি কৈ গুৰুত্ব হৈছে মহ মহিলা শিক্ষা লয়, মহিলাসকল যেতিয়ালৈকে অহ, আগৰ পুৰণি কালত মহিলাসকলক শিক্ষিত-শিক্ষা দিব বহুত দিয়া নাছিল তে আজিকালি মহিলাসকলৰ শিক্ষাতো অত্যন্ত প্ৰয়োজন।
আছিল আগতে মানুহবিলাকে আপোনাৰ কিছুমান গাঁৱৰ মানুহে
হয়, মহিলাসকল যেতিয়ালৈ শিক্ষিত নহয় তেতিয়ালৈকে তেওঁলোকৰ তেওঁলোকৰ-তেওঁলোকে কাৰন এজন সন্তানক জন্ম দিয়ে। তেওঁলোকে অহ, সন্তানজন কেনেকৈ শিক্ষিত হ'ব, মহিলাসকলে নিজৰ ওপৰত শিক্ষা ল'লেহে স্বাৱলম্বী হব'। হ'ব পাৰিব। সেইকাৰণে আজি-আজিকালি বৰ্তমান যুগত মানুহে মহিলাৰ শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সমাজে, কাৰণ মহিলা শিক্ষিত হ'লে তেওঁৰ সন্তান শিক্ষিত হ'ব উম।
শিক্ষা লাভ কৰাটো মানে শিক্ষা বহুতে আপোনাৰ জৰুৰী বুলি মই ভাবোঁ, এজন মানুহৰ জ্ঞান বৃদ্ধিৰ লগত আপোনাৰ ব্যক্তিগত আপোনাৰ ধৰক আত্মবিশ্বাস বা কুসস্কাৰ দূৰ হয় আৰু ভালদৰে চলিব পাৰি। জীৱনত, জীৱিকা, চাকৰি ব্যৱসায় কৰি আপোনাৰ ভাল চিন্তা, বেয়া হয়, ভাল বেয়া সিদ্ধান্ত ল'ব পৰা যায় শিক্ষাৰ দ্বাৰা। অহ, শিক্ষক, ইঞ্জিনিয়াৰ হয়, সমাজো মানে, স-সহায় কৰিব পাৰে।
অহ, হয়। শিক্ষা অহ, হয়। শিক্ষাৰ জৰিয়তে আমাৰ মান-মহিলাসকলৰ নাৰী-নাৰীৰ কুসংস্কাৰ সিগিলা নাৰী, এ সতি প্ৰথা এইবিলাক শেষ কৰিছে শিক্ষাই। শি সেইকাৰণে শিক্ষা অত্যন্ত প্ৰয়োজন।
অত্যন্ত প্ৰয়োজন হয়।
অহ, আপোনাৰ পৰা বহুত কথা শিক্ষাৰ বিষয়ে মই জানিব পাৰিলোঁ আজি।
মইয়ো আপোনাৰ পৰা যিখিনি কথা জানিব পাৰিলোঁ, সেইখিনি কথা জানিব পাৰি বহুতেই ভাল লাগিল, আহ আশা কৰোঁ কেতিয়াবা আকৌ আপোনাক লগ পাম।
উম, আশা কৰোঁ, ধন্যবাদ।
ধন্যবাদ, ঠিক আছে।
উম।